ত'।
কি কৰিছে?
এ আছো এ স্কুলৰ পৰা আহি পাইছো এইমাত্র
আহ হয়।
অ', খানা পিনা খালা নে নাই?
খানা পিনা খালোঁ।
অ',
এই সেইদিনাখন ফটো ফটো উঠিব যোৱাটো নহ'ল নহয়। এ তোক মই ফোন মাৰিছিলো তই নাচালেয়েই আৰু।
আহ, কাইলৈ মানে যাম দে। এই কথা এটা শুনাচোন, মই মানে মই মানে গাহৰি কেইটামান আনিম বুলি ভাবিছোঁ। বি বিজনেছ আৰম্ভ কৰো তাকে তোমাৰ এনেই চিনাকি আছে নেকি কিবা? চিনাকি-তিনাকি আছে নে, আছে নেকি? অ এনে মই
গাহৰি মানে দুটা থাকেতো, এটা দুটা থাকে এটা মানে বগা বজৰ গাহৰি যদি কিবা বেলেগ বুলি কয় এটা বেলেগ বুলি কয় এইটো পইচা দুয়ইটাই বেলেগ বেলেগ কিমান
অ আচ্ছা মানে ইমান গাহৰি বিখন ইমান নাজানো তাকে তোমাল সেইটো কাৰণে তোমাৰ ফোন কৈ তুমি ফোন কৰিলা ভালেই হ'ল।
আহ দুটা গাহৰি থাকে মানে, কে এটা পইচাটো বেছি আৰু পোৱালিটো সোনকালে দিয়ে বোলা।
আহ
পইচাটো কম কিন্তু লাহে লাহে হয় বোলা।
অ এনে এনে বছৰেকো দুবাৰ দিয়া?
অ বছৰত দুবাৰ দিয়ে হাইব্ৰীড কিছুমানাকে সহঁতে তিনিবাৰকে দিয়ে আৰু ঊনৈশ তালিকেও পোৱাই দিয়ে। কিছোমান
কোনটো আনিলে ভাল হ'ব?
তাকেইটো আপোনাৰ পইচা পোৱা লগত কথা আৰু জেগাৰ লগত
ম-মইতো অহ, যোনটো ভাল হয় মানে মই পোৱা হয় মই দুটা দুটাই পাঁচটা পাঁচটাকৈ আনিলো হয় বগা পচটা আনিলো হয় ক'লা পচটা আনিলো হয়।
আপুনি বি বিজটো চাই ল'ব আৰু দানাটোৰ ওপৰত কথা দানা আপুনি যেন-যিমান খুৱাব। তাৰ পৰত গাহৰি চাইজ ডাঙৰ হ'ব, তাৰ ওপৰত পোৱালি হ'ব।
আচ্ছা
সেইবিলাক কথা আছে, আকৌ আপুনি কটেক অলপমান ৰাখিব। ব লাগিব, এইবিলাক হোটেল-চোটেলৰ।
অ আচ্ছা মমতে ময় হৈ যাব ইাক মইো তেল এই চুমা বুলি কোৱা হোটেল এখন আছে
হয়
মিলাই লৈ ল'ম।
হোটেলৰ পৰা মানে মাংস চাংসটো আহে না প্ৰটিন টো বেছি হয়। চোৰটো বেছি হলে মানে পইলটো কম দিনতে হয় সেইটো কাৰণে আৰু
এনেই মোৰ লগত খুলিম বুলি ভ আহিছে নেকি?
খুলিব পাৰি খুলিলে, কিন্তু মানে আগতে আপোনাৰ জেগাৰ কথা লাগি থাকিবতো উচৰ পদেশ সবতে গাহৰি খুলিব নোৱাৰে, মানুহে মানে ভাল নাপায়।
অ'।
সব জেগাত নোপুচাই মানে, মানুহে ভাল নাপায়তো সেইটো কাৰণে।
অ', অ', আচ্ছা। এ ন আমি এনেই নদী কিনাৰ ফালে খুলিলো হয়।
হয় সফালে পৰা যায়, সেইফালে পৰা যায়। বিজনেচটো ভাল বিজনেচ কিন্তু কৰিব জানিলে ভাল কৰিব নাজানিলে
দুকচানব
পানী অলপমান সুবিধা লাগে।
উম।
নাই আগতে বৰিংটো বহাই ল'ব লাগে গাহৰিতটো অনাৰ আগত।
আহ।
এতিয়া সুবিধাতটো বেছি হয়।
আচ্ছা।
এ গৰু গৰু ভাল আৰু দে গৰু বিজনেচো পাৰে কৰিব কিন্তু গৰু অলপমান টাইম লাগে লেটকে হ'য়।
জটকৈ হয় মানে মই ভাবিছোঁ গাহৰি নপ পুহিব নোৱাৰিলে ফিছাৰীকে খুলিম।
হয়, ফিচাৰী লাভ আছে।
উম।
ফিচাৰি প্ৰথমতে আপুনি আকৌ খন্দাব লাগিব, আকৌ মাটিৰ ডিমাণ্ড থাকে। ফিচাৰী কনটেক্টটো অলপ বেলেগ।
এই মানে তোমাৰ জেচিপি চেচিপি বিলাকে বহুত পইচা লৈ যায়টো।
উ ফিচাৰীক দানা দিয়াৰ লগতে কবি পাত তাত লাগিব নন ষ্টপ মাছক সেইবিলাক কিছুমান বস্তু লাগে বাৰুতে।
আহ।
বলে কিনিব লাগিব আৰু মাছ ডাঙৰ বোলে আৰু পাছত আপুনি লাখত যাব পাৰ এটা এটা পিছ চাৰি মাছ
সেইটোৱেটো উ। আমাক পইচাটোহে লাগে লা
হয়।
আমাৰ লাভটো হয় লাভ মানে যোনটো লাভ হয় আৰু।
বীজ বিহ জলিকাও লগাব পাৰে সেই তটো বিজনেচটো ভাল হয় বিহজলকিয়া এশজোপা
আহ।
হাইব্ৰীড জলকিয়া পুলি আনি লগাব লাগে, লগাই পেলাই কমেও একমাহত জল ডাঙৰ হৈ লাগি যাব।
এ বিহ জলকীয়া কেইটা মানে ছাগলী ছাগলী বিলাক আছে ন।
এয়া বেৰ দিব লাগিব আৰু।
বেয়া মানে আকৌ এইবিলাক উম বৰষুণ চৰষুণ নাপ পালে গছজোপা মৰিও থাকিব পাৰে।
হয়। কিন্তু মানে কম পইচাত প্ৰথমতে ইনভেষ্ট কৰিম বুলি ক'লে সেইটো বস্তুত কৰি চাব পাৰে মানে বেছি। খৰচ নাথাকে লাভো ধুনীয়া হৈ হ'লে।
অ', অ'।
মই মানে কৰিছো এবাৰ এইটো।
আচ্ছা। এনেই তুমি বিজনেচ চজনেচ বেলেগ আৰু নকৰা নি?
বেলেগ নকৰো এবাৰ মানে কৰিম বুলি ভাবিছ হে সৰু সুৰাকে এটা কৰি চালো মানে লাভ হৈছিল।
উম।
হলেও অলপমান কষ্ট আছে সেইটো কাৰণে বেলেগ এটা কৰিবলৈ ভাবি আছো মানে। যদি মিলি যায় খাপে খুপে তেতিয়া লগাম আৰু। আকো
হেইটে
মই তাকে মই এনেই ঘৰতে থকাতকৈ বিজনেচোকে কৰো।
হয়।
এনে গাড়ী বিজনেচ কৰিলেও বেয়া নহয় ন।
গাড়ীও পাৰে।
আচ্ছা।
গাড়ী চাড়ী অলপমান। ৰিক্সি বস্তুটো, সেইটো কাৰণে তাৰ বিজনেচটো বেলেগ তাৰ পইচাটো অলপ বেলেগ হয়।
অ',
বস্তু পাতিও অলপমান খৰচা আছে বাৰু ততে প্ৰথমতে।
সাইটোয়েটো অ'।
ত' লোকচান-লোকচান যেন লাগি যাবগৈ মানে খৰচ হয় প্ৰথম প্ৰথম।
অ',
পিছৰ পৰাত আহিব আৰু আপোনাৰ লাভত।
অ'।
দিনে পাঁচশ আহ দিনে পাঁচ হাৰ চৰি দিনে পাঁচ হাজাৰ। এখন গাড়ীৰ পৰা পাঁচ হোজাৰ, সাত হাজাৰ। তিনিখন গাড়ীত সাত পাঁচ পঁয়ত্ৰিশ যায় একদিনত আহি যাব।
উম।
মাহত ওঠৰ লাখ, ঊনৈশ লাখকে আহিব তাৰে আকৌ গাড়ী বনাব লাগিব চাৰি, পাঁচ লাখ টকা।
সেইটোৱেটো অ,
আকৌ ডেইলি হেণ্ডিমেনৰ খৰচ আছে এইবিলাক। দিব লাগিব এবাৰতে, আকৌ ৰ'দ-ৰ'দ কিনিব লাগিব আপুনি।
অ',
পাৰ্কিং কিনিব লাগিব, য'ত য'ত গাড়ী চাড় ৰখাব।
সেইটোৱেটো অ,
এইবিলাক বাৰুতে লাইন চাইন কিনিব লাগে আৰু অলপমান হ'ব আৰু খৰচ এতটা কিবা এটা।
অ', অ, সেইকাৰণে তাকে ভাবিছোঁ বি কোনটো বিজনেচ কৰা ভাল হ'ব। মানে যোনটো লা যোনটোত লাভ বেছি হয় সেইটো কৰাই ভাল ন'। এনেই এনে বেলেগ এটা কৰি পেলাই পইচা কেইটা ভৰাই থৈ দিয়াতকৈ।
হয়।
আহ।
বেয়াও কৰিব পাৰে, নহ'লে জিম এখনো খুলিব পাৰে।
জিম। অ', এই জিম খুলিব ঢেৰ পইচা লাগিবগৈ।
হয় অলপমান ইনভেষ্ট কৰিব লাগিব কিন্তু আহি যাব পোৱালি।
উম।
এশ মানৰ কেপাচিটি
মবটা জিমনাখন খুলি লো এবাৰ হা। পিছেত বোলে পোৱালি চোৱালি কোনো নগ'লে
এ আহিবই এশ মানু্হ কেপাচিটিত জিম এখন খুলিব লাগে। চাৰি চাইডে চাৰিটা এচি লাখ টকা দি লগাই দিব লাগে, তাৰপিছত আপোনাৰ ইনষ্ট্ৰুমেন্ট বনাই ল'ব লাগে চব মেচিনেৰি বনাব লাগে। কম দিনত বত মানে ৰ বনা
অ',
গৈ দোৱা এক্সাৰচাইজ এইখিনি হ'লেই হ'ল আৰু।
অ।
টা লগাই দিব লাগে আৰু দৰমহা চিষ্টে আপোনাৰ আহি থাকিব। নহ'লে নহ'লে ৰুম-ৰুমটো বনাই জিমটো বনাই বেলেগক ভাড়াত দি, লগাই দিবও পাৰে।
মই ভাবিছিলোঁ কেইটামান, লোন এটা এপ্লাই কৰি দিয়ো দশ লাখ মান টকাৰ। তাৰ পৰা আৰু কেইটামান নাইকো, মানে চাৰিটামান লোন এপ্লাই কৰি পেলাই তোমাৰ পা এক কোটি মান টকাৰ এক
আ ৰি বহুত হোটেল এখন বনাই পেলাই, মেনেজ, হোটেল মেনেজমেন্ট কৰোঁ, নেকি।
অ'! সেইটো আপুনি, আৰু এটা ক্ৰোচ, ক্ৰোচে আছে, হোটেল মেনেজমেন্টত। তাৰ ওপৰত, আপুনি পঢ়িবও পাৰে।
আহ।
আই টি আইতে পাব সেইটো হোটেল মেনেজমেণ্ট বুলি।
আচ্ছা
এবছৰমান, ষ্টাডি কৰি ল'ব পাৰিব, ভালকে পঢ়ি- পঢ়ি ল'ব পাৰিব, কি হয়, বস্তুটো।
অ'!
চাই লৈ পেলাই সিহঁতে মানে দেখাই কৰি দিব তাৰ, তাৰ ওপৰত গ'লে বেছি সুবিধা হ'ব আৰু।
অ'!
কিছুমান আকৌ আইডিয়াও থাকেতো মাথাৰে কৰিব নোৱাৰিলে আই সেই কৰিব লাগিব। এইয়া, হোটেলৰ বেচা-কিনা কথা-বাৰ্তা ইয়াতে আহে। সেইটো কাৰণে, আপুনি অলপমান সেইটো বিষয়ে জনাটো ভাল।
অ।
সেইটো বুলি, সেইটো কাৰণে, মই ক'লো বাৰু এটা, আই টি আই দি থাকে, বুলি।
অ', এতিয়া কোনটো কৰা যায়।
আহ, তাকে গাহৰিকে খুলিব পাৰে।
হয়।
অ'।
গাহৰিকে খুলিব পাৰে, গাহৰি কাষতে আপুনি দুটা খাহী ছাগলী আৰু কেইটামান ল লোকেল মুৰ্গীৰ গঁড়াল দুটা বনাই ল'ব, চাইডে- চাইডে।
উম।
কেইজোপামান এনে শাক-পাচলি গছো লগাই লব আৰু। তাতে কিনো আছে?
অ, অঁ।
সাৰ-পানী পাইয়ে থাকে, তাৰপৰা।
অ'!
এইবিলাক বাঢ়িবও এনেই ছাগলী দুটা আপুনি বিক্ৰী কৰিব পাৰিব। মুৰ্গীও বিক্ৰী কৰিব পাৰিব।
অ'! তাতে, বোলোঁ।
মাটিডোখৰ খালি ভাল জেগাত চাব লাগে আৰুব।
অ'!
সেইটোৱে খালি।
তোমাৰ, বাকী ঘৰ ফালে ভালে?
বাকী ভালি
উ এনেই বেলেগ ফে ওলাই যিবা নাই।
নাই যোৱা, খেলি বোলোঁ, যাওঁ নেকি, তাকে ভাবিছোঁ, মোক মানে, ছেকেণ্ড হেণ্ড মানে, গাড়ী এখন লাগে।
গাড়ী?
তাকে, লওঁ-নলওঁ ভাবি আছোঁ, মানে।
অ মানে গাড়ী এখন মোৰ মানে গাড়ী এখন সিদিনাখন ক লৰাটাই কৈছিলে বিক্ৰী কৰিম বুলি
ইট ইটটি ফাইভ আহি গ'ল না গাড়ী বিলাক লবলৈও মন নোযোৱা হৈ গৈছে মানে।
অ বেছি পুৰণা গাড়ী বিলাকত ফটি ফাইভটো মানে আমাৰ এতিয়া হেৰি এইবিলাক মানে তেলটো আজিকালি ভেজাল ন
হয় সেইটো কাৰণে মানে গাড়ীটো ল'ব মন নাযায় মানে কিমান পাতিব আৰু।
উম।
সেইটো কাৰণে।
সেয়া
এনেও ইতিফাল বাঢ়িলে বাতি বাতি থাকিব লগাাহে হ'ব
নাই ইতি আহিলে আপোনাৰ তোমাৰ হেৰি এইটোছিলে পাই এইটো যোনটো ইঞ্জিন পৰা তেলৰ মানে তেলৰ পৰা ইঞ্জিন লৈ যায়। সেই পাইগেল চেঞ্জ কৰিল হ'ল ত
হয়
াই ষ্টিলৰ প লগ ষ্টিল কিবা এনেক তাই পাই যে
হয়।
সেই পাইপডাল লগাইদিলে হ'ল
হলেও আপোনাৰ গাড়ী অলপমান চুট পাব বাৰুতে
অ পাব পাৰতে
গাড়ীয়ে মানে ইঞ্জিনে পাব আৰু বিশেষকে চাফা চাফা কৰি থাকিব লাগিব ইঞ্জিনটো
নাই আৰু
হয় সেইটো কাৰণে মানে তাকে চাই আছো তাকে চাই আছো যদি এইটো নোলাই তেতিয়াহ'লে এখন ল'ম বুলি ভাবিছো তাকে। মানে লাগেটো।
তুমি এনেই মোক যেতিয়ালৈ মোক কৈ দিবা মোৰ চিনাকি মানুহ আছে।
হয়।
মই তোমাৰ কৈ দিম কম দামত। তুমি চটো কল ল বাৰটোু
হা।
ফাইনেন্সতো ল'ব পাৰতো
ফাইনেনচত নলওঁ।
চেকেণ্ডহেণ্ড গাড়ীখনো তুমাৰ ফাইনেন্স কৰিব পাৰি
তাকে ভাবিছিলো কিন্তু নলওঁ নেকি তেনেকুৱা লাগিল
অ